হেল্ল'।
হেল্ল'।
হেল্ল', অহ' কি কৰি আছা, কি কৰি আছা? অহ'। আছে এনেই।
অ', বহুত দেৰিলৈকে ইয়াত মা টো নাই নাহে ন। মাত-মাতো এতিয়া জাষ্ট শুনিছোঁ তোমাৰ।
অ', অ'।
চাহ খালা?
নাই খোৱা নাই, তুমি খালা?
নাই অ ময়ো খোৱা নাই। এনেই অলপ ওলাই গৈছিলো ওলাই আহি পেলাই মানে কিবা-কিবি খোৱা হ'ল, তাৰ পিছত ঘৰত আহি চাহ খোৱা নাই আৰু।
অ', আচ্ছা ফুৰিব ওলাই গৈছিলা চাগে।
অ', ফুৰিবলে এফালেই ওলাই গৈছিলো। তুমি, কিবা পঢ়ি আছানে?
অ'
অ, কি কি পঢ়ি আছা?
চেকেণ্ড ইয়েৰ।
অফ
আৰু তুমি
মই এইবাৰ বি এ ছিক্স আৰু মই ফাইনেল দিছোঁ
অ আচ্ছা তেনেহলে তুমি মোৰ বা হে হ'বা দেখোন।
তোমাৰ বায়ে হম, ডাঙৰ
উম।
তোমাৰ ষ্ট্ৰিমটো কি হয়?
কি যে?
ষ্ট্ৰিমটো কি হয় তোমাৰ?
বুজি নাই পোৱা।
তুমি আৰ্টছৰ নে চাইন্ঞ্চৰ?
অ', আৰ্টছ আৰ্টছ লৈছো।
অ'। কি-কি তোমালোকৰ, কি-কি চাবজেক্ট আছে এতিয়া?
এতিয়া, আহ এইটো কি কয় পলিটিকেল পলিটিকেল আছে, আছামিছ, ইংলিছ আৰু এডুকেশ্যন, এডভাঞ্চ আছামিজ, আৰু এটা হ'লে আৰু এটা কি আছিলে?
এডুকেশ্যন আছে, পলিটিকেল চাইস আছে, ইকনমিক্স
ইকনমিক্স নাই।
অ', তেতিয়াহলে আৰু কি?
এডভাঞ্চ আছামিচ লৈছো।
অঁ সেইটোতো তোমাৰ
এইটো কি আছিল অ
হ'ব দিয়াচোন তুমি কেনেকুৱা পাইছা ভালে পাইছানে
অ ঠিকেই আছে।
ক্লাছ ষ্টাৰ্ট হৈছে নেকি তোমালোকৰ
অ অ এতিয়াতো বন্ধ আছে ক্লাছটো ষ্টাৰ্ট হৈয়ে গৈছে
অ তেনে কিবা আৰু কিবা কৰি আছা তুমি
তেনেকো একো নাই কৰা এতিয়া পঢ়ি আছো
ফুৰিব গৈছা নি
ফুৰিব নাই যোৱা যাম হে কত যাম আৰু এতিয়া এতিয়া ভাবি আছো
উ ভাবা নাই আৰু খালি যাবা আৰু মই তেনেকে ভাবি আছো ক'ত যাম কত নাযাম কিন্তু জেগা ইমান পোৱা নাই কাৰণ ইমান দূৰ দূৰতো যাবলৈ নোৱাৰিম ন ওচৰতে ক'ৰবাত যাব লাগিব তো ওচৰত ক'ত নো যাম বুলি ভাবি আছোঁ
অ
পইচাটোও লাগে যাবলে
উম পইচাটো মেইন
তুমি এতিয়া এইচ এচ দিয়াৰ পিছত আৰু কি কৰিম বুলি ভাবিছা
এতিয়াটো ভবা নাই এতিয়া এইটো দি ল‌ও একজামটো তাৰ পিছত ভাবিম আৰু কিবা এটা কৰিব লাগিব উম উম বহুত গৰম
অঁ গৰম বহুত পৰিছে তুমি কোন দৃষ্টিকৰ হয়
শোণিতপুৰ
হুম
শোণিতপুৰ
অ'
আপুনি
মই ডিব্ৰুগড়
আচছা
হেল্
অ অ কোৱা
উম ডিব্ৰুগড় বোলো
তেনে ঘৰত কোন কোন আছে আপোনাৰ
মোৰ এনেই ঘৰত আমি ছোৱালী তিনিজনী মা দেউতা
আচ্ছা
তোমালোকৰ
আমাৰ মা দেউতা আৰু মই মানে এতিয়া দেউতা বাহিৰত থাকে
অ অ
দেউতা বাহিৰত আছে এতিয়া মা আৰু মই আছো ঘৰত
অঁ তোমালোকে কোন তোমালোকে তিনিজনেই নেকি অকল তুমি
হা
কোন কেনেকে আছে বুলি ক'লো
বুজি পোৱা নাই অ শুনিছো এতিয়া
কোন কেনেকে আছে বুলি কৈছা
মানে দেউতা এতিয়া বাহিৰত থাকে মা আৰু মই ঘৰত আছো এতিয়া
তিনিজনমানে ঘৰত
অ তিনিজন
অ অ এনে তুমি কি কি কৰি ভাল পোৱা খানা বনাই ভাল পোৱা
পাও বাৰু ভাত চব্জিটো মইয়ে বনাও ঘৰত কেতিয়াবা মায়ে বনায়
অ হয়নি
উম
মাংস চাংস তুমি চব বনাব জানা
বনাও কেতিয়াবা কেতিয়াবা মায়ে বনাই যোনটো নোৱাৰো সেইটো মায়ে বনায়
অ অ
আপুনি
মই বনাও এইবিলাক মাংস চাংস কিন্তু মা থাকিলে মানে কি হয় মায়ে সোনকালে সোনকালে চব মানে কাম কৰে আৰু বনাই দিয়ে মানে ন নকয় আৰু তেতিয়া বনাই দেগে বুলি কাৰণ আমাৰ মানে মই অলপ ভাতটো মোৰ মানে টাইমটো বেলেগ মানে টাইম টেবুলটো খোৱা মাহঁতৰ বেলেগ মাহঁতি সোনকালে খায় মই দেৰিকৈ খাওঁ
উম
তেনেকে আৰু
তেনে ঘৰৰ মানুহ বিলাকে কি কৰি আছে
দেউতা এতিয়া বজাৰৰ পৰা আহিছে মা এতিয়া ভাত বনাব লৈছে মই এনেই আৰু
দেউতা কিবা কৰে
অ দেউতা মোৰ এই ফ্ৰেক্টৰিটে কৰে কিবা মা মা কৰে মা নকৰে
আচ্ছা
উম
আৰু ভন্টিহঁতে পঢ়ি আছে? ভণ্টিহঁতে পঢ়ি আছে
অ ভণ্টি পঢ়ি আছে অ
অ
হয়নে
কগ আৰু অ কগ আৰু
চুট খোৱা নাই
খাওঁ মম' চাওমিন কিন্তু ম'ম' বেছি ভাল লাগে
বেছি ভাল লাগে ভালে
উম
এইটো মানে চাওমিন টো আজিকালি ইমান ভাল নালাগে মানে য'ত আজি বনাব যানিলে ভাল লাগেনে বনাব নাজানি লে অঁ অ ভাল নালাগে মানে নহয় বনাব য'ত জানে ন তাত ভালে লাগে মানে কৰ'বাত বেছি অইল দি দিয়ে তাত কালাৰাৰ নিদিয়ে কিন্তু খাই বহুত টেষ্টি লাগে
উম ম'ম'টো হ'লে খাওঁ আৰু
দিয়ে এনে কিবা এটা দি দিয়ে আৰু কালাৰ চ চচ দি দিয়ে ইমান সেইটো ভাল ন হে
উম, উম,
অলপ সৰু সৰু হ'ব লাগে তেতিয়া
উম,
ঘৰত বনাই খোৱা নে এইবিলাক।
ঘৰত বনাই খাওঁ ম'ম' ঘৰত বনাই খাওঁ।
অ', ম'ম' তুমি ভালকে বনাব জানা?
মায়ে শিক মায়ে জানিছিলে না তো মাৰ পৰাই শিকিছিলো ম'ম' বনোৱা।
ঘৰত বনাই খাও খাইয়ে থাকো বেছি ঘৰতে বেছি বনাই খাওঁ কেতিয়াবা কেতিয়াবাই দোকানত খাওঁ।
অ', মই আমাৰ মই ঘৰত বনাব ট্ৰাই কৰিছোঁ কিন্তু ঘৰত বনোৱাটো ভাল নহয় খাবলৈ। সেইকাৰণে দোকানতে ভাল লাগে।
এটা মচলা থাকে সেইটো দিলেই ভাল লাগে, টেষ্টটো সেইটোয়ে আহে। এইটো, কিবা হাজিনা মটন নে কি কয় নহয়।
উম,
আৰু বেলেগ কিবা কয় নেকি নাজানো কিন্তু।
অ', এইটো, নহয় এ উম বে মই নাই কোৱা, এই হেৰি এইটো কি কয় মানে কোনটোত, ময়দাটোত দিয়েনে ভিতৰ সেই হেৰি খিনিত দিয়ে।
ন অ, এইটো ভিতৰৰ অ, অ, অ, তাতে দিয়ে।
হঠাৎ দিয়ে সেইকাৰণে মানে বনোৱাটো বেলেগ ন খাব
উম, উম, এনেকেই যদি কিবা কিবি মচলা বিলাক মচলা বিলাক বনাই এনেকা দিলে মানে একো টেষ্ট নালাগে সেইটো মচছলা দিলে মানে ম'ম' নিচিনাই লাগে।
অ', সেইটোহে দিলেহে ম'ম' মম' লাগে নি গোন্ধটো আহে।
চেনীৰ নিচিনা থাকে সেইটো, মচলাটো।
অ', আচ্ছা, মানে সেইকাৰণে মানে ঘৰতো একেটাই এইবলাক চব্জি তবজি যোনখিনি চব্জি দিয়ে মানে ম'ম' এইটো বনাবলে, সেইখিনি চবজিয়ে দিয়া হয়, কিন্তু মইডাটো চেম এক একেই টাইপৰ কৰা হয় পাতলাকে কৰা হ'লেও মানে টেষ্ট নালাগে।
উম, সেইটো মচলাটো দিলে ভাল লাগে।
তাৰছ মম' গুণা মছলা তাপিছত এইটো বনাই চাব লাগিব আনি
উম বনাই চাব, দোকানত গৈ কিনি হাজিনা মটৰ এইটো দিলে ক'লে দিয়ে দিব।
হাজিনা।
আজিনা মতা।
আজিনা মতা। আৰু কিবা খেল চেল খেলা নি তুমি?
এনেকোৱাতো একো খেল চেল নেখেলো।
খেল খেলি এনেই স্পৰ্টছত মানে কেতিয়াবা স্কুল কলেজত মানে যদি কিবা স্পৰ্টছ কিবা হেৰি হক, পাৰ্টিচিপেট নকৰা নেকি?
উম নকৰো। ভাল নালাগে, গান চান শুনি ভাল পাওঁ।
অ', এনেই তুমি কেতিয়াবা নোট চোট চাবলৈ হ'লে এপবিলাক ইউজ কৰা নে, গুগল, চেটজিপিটি।
অ', কৰো। এনে এতিয়া কি চব্জি বনাব?
এতিয়া কিবা আন, চে কিবা বনাইছ জানো, মেটেকা চি মেটেকা চিনি পোৱা?
আহ
অঁ সেইটোৱ শুনাব চাগে এইটোৱে
সেইটোয়ে বনাব নেকি?
অ বনাব এতিয়া এনেই তুমি এ এনে কিবা? সৰু সুৰা কুৱেশন বিলাকত মানে সেই সেইবিলাক গুগল মানে তুমি হেৰি কৰিব পাৰা মানে ক'ত মানে চাই ল'ব পাৰা মানে ভাল লং এনঞ্চাৰবিলাক তোমাৰ সেনেকৈ ভালকৈ নাহিব পাৰে কিন্তু চ্বৰ্টবিলাক তেনেকৈ সেইতে যেনে তোমাৰ কেতিয়াবা ডেট এটা কিবা মিষ্টেক হৈ থাকে মানে। কিবা এটা ফন এটা নহ'লে
আহ
কিবা জেগা সেইবিলাক চাবলৈ থাকিলে ঘপককৈ মানে এতিয়া সেইবিলাক ভাল আৰু চাবলৈ
উম উম
চবিলাক বেছি দীঘ দীঘলকৈ মানে বেছি দীঘলিলাক চাব গলে মানে গমেই পাই যায় বাৰু সেনে তৰ পৰা চাইছে বুলি
দে হ'ব দিয়ক থওঁ হা কালি কথা পাতিম দিয়ক।
অঁ ঠিক আছে বাৰু দিয়া ময়ো এই চাহ চাহ নাইখন হয় চাহটো খাই ল'মগৈ
উম, ঠিক আছে।